হেল্ল'
অ কি কৰিছা অ শুনিছো কি কৰিছা
এ আছো দিয়া মই এয়া হেৰি দোকান লাই গৈছিলো দোকানৰ পৰা আহিছো এতিয়া
অ কি আনিবলৈ
এই ঘৰত মানে আলহী আহিছে আহিব মানে অ আহিব ত চাহ তাত দিব লাগ সণে কিবাো লাগিব ন কালি তাৰপছতে আিলে পাহৰি থাকিলে কিবা চানা টানা আনিবলৈ পাহৰি থাকিলে
হয়
তাকে আনিব কৈছো
অ নাই ঠিক ঠিকে আছে ঠিকে আছে আলহী মানে কেনেকুৱা আৰু ধৰণৰ আৰু তাৰ নিজৰে নে অহ, অ', ভাত খাই
নিজৰ মানে মা, অ', মা এ মা বাইক হয় গাঁৱত পৰিছে।
হয়, হয়।
ইমান দূৰো নহয় আহিব। বোৱাৰীজনী সতি আহিব এতিয়া মানে ভাল নালাগে ন সেই নাই সোনকালে ক'ত আহিব আহিছে চাগে অ', এঘাৰটান বজি পোৱাকে আহিব।
হয় দিয়া, এতিয়া কি খোৱাবা আলহীক?
মাছ টেঙা বনাব। তাৰপিছতে এ হেৰি অনা গৈছে এ মুৰ্গী অনা গৈছে।
তোমালোকৰ মাছ কি পখুৱে পখ পখ কৰিৰে মাছ নে।
পুখুৰী মানে আমাৰ পুখুৰী নাই তেনেকে কিন কিনা মাছ লো লোকেল মাছ হয় হেৰি এয়া শ'ল মাছ, শ'ল মাছ। অ', বেপাৰী হে এ নহয় সেনেকুৱা নহয় মানে শ'ল মাছ কিনি আনিছিলোঁ।
অ', অ', ঠিকে আছে।
শ'ল মাছ এ টেঙা দি বনাব। তাৰপাছতে এই গৰমটো বে টেঙা হ'লে ভাল লাগে না। খন তৰকাৰী দুখন
উম।
তাৰ পিছত হেৰি বনাব আকৌ। মাংসটো অলপ মানে জোল টাইপ বনাব বেছি ভাল লাগে ন'। অ' মুৰ্গী বনাব হয় হয় যাব। অ'।
অ' অ' নাই ঠিকে আছে ঠিকে আছে দিয়া অ'।
চালাত তলাত পাপৰ চাপৰ হব।
অ' ঠিকে আছে, এয়া। তোমাৰ বও জনিও আহিব ন?
অ' বওজনীও আহি
অ'। বওফ ল'ৰা ছোৱালী নাই?
এ বওৰ পঢে ল'ৰা এটা আছে, স্কুল গল। আহি আনিব চাগে, নে আজি স্কুল গলেই নে নাই জানো।
এই শনিৰ শনিৰ আজি বন্ধ নেকি? এ বাৰু বাদ দিয়া, তুমি এ যোৱাকালি হেৰি কৰিছিলা পৰিৱেশ দিৱসত কি কি কৰিলা? গছ পুলি চছ পুলি ৰোৱা হল নে নাই?
গছপুলি--হাজৰে ৰুলো। ৰুইছো ৰুইছো।
ৰৈছা ন।
পুলিয় আ- ৰুলোঁ। আহ।
গমাৰি।
মানে এনেই, গছ। কুলিৰো। গছ। তুলি হ'লেই নহয় হ'ব দেই। মানে, মানে অলপ ভাল।
মানে অলপ ভাল জাতৰ, জাত জাতটো চাব লাগিব কেনেকুৱা জাতৰ গছ। হয়। হয়, তোমাৰ মাততো অলপ সম সমস্যা হৈছে। তোমাৰ মাতটো অলপ অলপ - সমস্যা হৈছে? অ শুনিছো, শুনিছো শুনিছো।
গৰা পুলি এটা ফুলকে ৰুলা -দুই মৰ পিছত কিবা ক কাম কোৰোতে গছ পুলি পাটিবলে পালা? চাবলগীয়া হ'ল ন।
হয়।
হেল্ল'।
উম মানে। তোমাৰ ৰুব লাগে, এনেকুৱা জেগা ৰুব লাগে যাতে, সেইযোৰ যাতে, পিছলৈ যাতে কাটা কুটা কৰা নাযায়।
কটা কুটা মানে, এ এদিন হলেও এদিন গছডালপ কাটিবই লাগিব দিয়াচোন।
হয়। ন তেওঁ ন ক হ'ল বুলি তোমাৰ মানে একেবাৰে ক পাতিব নালাগে এইেটো বেয়া কথা আজিকালি তোমাৰ যি জামানা তোমাৰ আজিকালি আজি আজিকালি তোমাৰ মানে আজিকালি তোমাৰ মানে মোৰ কথাটো শুনা আজিকালি তোমাৰ মানে য জামানা হৈছে তোমাৰ মানে তোমাৰ প্ৰযুক্তিবিদ্যা ইমান উন্নত হৈছে তোমাৰ কি হয় গছ এজোপা এ এজেগা বা আন এজেগালৈ মানে তোমাৰ উওভালি পেলাই লৈ পেলাই বেলেগ এজেগাত ৰুব পাৰে তেনেকুৱাও তোমাৰ যন্ত্ৰ পাতি আজিকালি আহ হৈছে কিন্তু মানে গছ এজোপা কিবা এটা বনাম বোলে ঘৰ এটা বনাম ন ৰাস্তা বনামি ঘাট পলাম দলং বনাম খে টো বুলি কলে তোমাৰ এ তোমাৰ বিলাক দহ জাল কাটি দিলে সেইটো আচলতে বেয়া কথা ন
অ সেইটো নহয় এতিয়া গছডালটো ডাৰ বেছি ডাঙৰ'লেল ক দিব লিব দেচোন চাল চাল বগাই দিব
হয় হয় হয় নাই হয় তাল চাল কাটিব পাৰে কাৰণ ডাল কটাটো একো ডাঙৰ কথা নহয় কাৰণ চাবা তোমাৰ আমাৰ যেতিয়াোৱাল চুলি আমি চুলি কাটোনেে নে কো চুলি আৰু ডাল নে কিন্তু আমিতো গো মানুহোকেেত মিাপ পেলাও চলুলি কাটিবগৈ তেনেুৱ অ অ তেনে তেনে তেনে কাই ক াৰ হয়
অ এ বেছি ডাঙ উ কিছুমান কি ৰয় চাবাচোন কিছুমান ডাঙৰ বহুত ডাঙৰ ডাঙৰ গছৰ ডাল ডাল এটা ডাল যদি এটা কটা যায় সেই ডালটো মানে এটা গছৰ গছ এডাল সমান হৈ চাবচোন বহুত ডাঙৰ হয় ন সেইটোতো কিছুমান কাঠ চাত বনাব পাই যায় দিয়াচোন
হয় পাৰি আক আ গছ বস্তুটো
মানুহবিলাকতে মে বহুত বেছিকে গছ ৰুব লাগে
মানুহ বিলাকে গছ ৰুব লাগে গছ বস্তুতো কোনো অপকাৰী বস্তু নহয় গছ তোমাৰ কি জানানে গছৰ পৰা আমি কি পাই আছো আমি অক্সিজেন পাই আছো
চব পাই আছো আমি ফল ফুল
থাকিবলৈ আমি থাকিবলৈ আমি ছাঁ পাই আছো মোৰ কথাটো শুনা থাকিবলৈ ছাঁ পাই আছো তোমাৰ এ আৰু তোমাৰ কি হৈছে তোমাৰ গছে আমাক ধুনীয়া বতাহ দিছে হল তাৰপিছত গছ গছনি গছ নে কি কৰে তোমাৰ মা যিটো তোমাৰ ধৰি ৰখাতটো সহায় কৰে
অ হয় সেইটো
গছ গছনি যদি নাথাকে তোমাৰ এতিয়া চাবা এই পাহাৰীয়া জেগাবোৰত যে গৰা খহনীয়া যে হয়
উম
তাত তোমাৰ গৰা গৰা খহনীয়া নহলতেন কিন্তু তাৰ কি কৰে মানুহবোৰে ঘৰ বনাবৰ কাৰণে গছ গছনি কাটে ঘৰ যেতিয়া বনাই মাটিটো যেতিয়া তোমাৰ ধৰি ৰাখিবলৈ তোমাৰ মানে হেৰি নাই
মানে কি আহ হেল্ল' হেল্ল'
অ আচ্ছা
অ অ
অ তাৰপিছত কোৱাচোন
হেল্ল'
অ
অ কিবা কথা কথা কৈ দেখাইছে পাল পাইছো মানে অ অ এ হেৰি মানে কি জানা তাত তাত মানে ভূমিস্খলন কিয় হয় জানানে এতিয়া গছ বৰষুণ পৰিল ন বৰষুণ গছে সেই পানীটো পান টো ধৰি ৰাখে ন
হয়
যদি তাত যদি গছ বন একো নাথাকে পানীতটো ক'ত সম ৰখি য ৰখিব মানে মাটিটো সিজা লগে লগে সেইকাৰণে মানে হেৰিটো সহি আহে তলৰ ফালে তললৈ নাযায়গৈ কাৰ গছৰ শিপা গুৰিয়ে গুৰিয়য়ে গৈ মাটি মানে ভ মানে তলত পৰেগ' ন একদম মানে তলত
হয় হয় হয়
ওপৰা ওপৰি যেতিয়া পানীটো গুছি য়ায় তেতিয়া ভূমি ভূমিস্হলন হবই প় বিলা হত সেইকাৰণে মানে অলপ চাব লাগে চাই চিন্তি কাটিব লাগে
অয়া যে তোমাৰ কি হৈছে কালিৰ পৰিৱেশ দিৱস গ'ল
অ
বিশ্ব পৰিৱেশ দিবস গ'ল আজি তোমাৰ কি কৰিছে আমাৰ ইয়াত তোমাৰ গছ কাটি আছে
কালিও কাটিছেচোন বহুততে
কালিও কাটিছে তুম সেয়াই আমাৰ ইয়াত আজি কালি গছ তুলি ৰুইছে আজি কাটি আছে আৰু তোমাৰ কি জানানে আজিকালি মানে কেনেকুৱা এটা বেয়া নিয়ম ওলাইছে তোমাৰ গছ পুৰিটো কাটি পেলাই তোমাৰ সকলোৱে কি কৰে এ ফটো এখন উঠে উঠি পেলাই পিছ ন এখন যে গোষ্ট পুলিতোক বোলে অকমান গোবৰ সাৰ দিব লাগে বোলে অলপ পানী দিব লাগে বা মাটি খিনি অকমান চহাই থাকিব লাগে যাতে শিপাবোৰ মেলিব পাৰে এইবোৰ আচলতে নকৰে তেওঁলোকে ৰুই ফটুৱা এখন তুলিব তুলি পেলাই তোমাৰ কি কৰিব আমাৰ সামাজিক মাধ্যয়মত তোমাৰ ফটোখন দি দিম মানুহবোৰে সেইখন চাই তোমাৰ বৰ ভাল প্ৰশংসা কৰিব বা এই মানুহ গৰাকীয়ে বা এই মানুহজনে গছপুলি ৰুইছে আচলতে এই পৰি এই এই পৰি পৰিস্থিতিটো এই পৰিৱেশটো বহুত বেয়া গছপুলি ৰুইছা তুমি যতন কৰা হয় আচলতে আমাৰ আমাৰ সকলোৰে দুখ আছে বাৰু
নাই সকলোৰে আছে তুমি এতিয়া বা মউ কৈছো দুয়ো অলপমান কিবা এটা হ'লে তুমিও পাহৰি যাবা বা ময়ো পাহৰি
হয় হয় হয় নিশ্চয় এতিয়া এতিয়া মই কথাষাৰ ক'লো কিন্তু মানে এতিয়া কি হয় মই এতিয়া তোমাক কথাটো কৈ আছো মই গৈ পেলাই পিছফেলে গলো মায়ে কলে বা কোনোবাই ক'লে এই ডাল কাটিব লাগিছিলে কিন্তু মই তোমাক যে এইখিনি কথা কলো মই এইখিনি কথা সময় মানে তোমাৰ মনত নাহে
অ নাহে
গছডাল কাট গছডাল কাটি দিয়া যাবগে কিন্তু মানুহে মুখে কলে নহব মুখে কলে নহব হ'ব নিজৰ মানে হাত খনো মানে তোমাৰ মানে অকনমান মানে বান্ধি ৰাখিব লাগিব যাতে এই গছডাল মই ন কাটো এই গছডাল থাকক ইয়াত আমি বেলেগ কিবা বিকল্প আছে নেকি তাৰ চিন্তা কৰি আমি গছডাল আমি ৰক্ষণাবেক্ষণা দিওঁ
অ যদি হয় বোলে একে কাটিবই লাগিব তেতিয়া অলপ কিবা কাট দিয়া কথাটো বেলেগ ন
নহয় এটা কথা কওঁ মই তোমাক তুমি এডাল গছ কাটা কিন্তু তুমি সেই গছডালৰ বিনিময়ত তুমি দছ ডাল গছ ৰোৱা সেইদিনাখনে ৰোৱা
সেই সেইটো সেইটোতো আৰু গছ ৰুলেই নহব তুমি নিজ তোমাৰ নিজৰ স ন্তান যেনেকে তুমি প্ৰতিপালন কৰা তেনেকে গছ এডাল প্ৰতি পালন কৰিব লাগিব তেতিয়া তোমাক হেৰি হ'ব তোমাৰ এতিয়া তোমাৰ এতিয়া বয়স
নিশ্চয়
বছৰ তুমি তুমি এতিয়া এতিয়া গছ এডাল ৰোৱা তুমি আৰু তিনি বছৰ পিছত চোৱাচোন তোমাৰ মতত তেইশ বছৰ হ'ব কিন্তু গছডাল চাবাচোন কিমান ডাঙৰ হ'ব
হয় হয় মানুহবোৰে এয়া সেইটো বুজি নাপায় ন এতিয়া
আহ